হেল্ল'
হয় কওকচোন।
কি কৰি আছে? হেল্ল', মই এনে ফুৰি আছো। শুই আছো।
স্কুল বিদ্যালয় যোৱা নাই?
উ বিদ্যালয় গৈছিলো আহিলো।
আহিলে ন, বাকী কাম বন?
কাম মই এতিয়া গৰমত কৰিলে আপোনাৰ গা ধেৰা হোৱাৰ সম্ভাৱনা থাকে সেইটো কাৰণে ৰ'দত কাম বন কৰা নাই।
অ', বাকী বহুত ৰ'দ পৰিছে বাৰু হয়।
মেকচিমাম থাৰ্টি ডিগ্ৰী। পাৰ হ'বই এইখিনতে।
হয় হয় থাৰ্টি মানে পঁয়ত্ৰিশ দি দি আছে নেকি?
উম, হয় মই চোৱা নাই বাৰু।
অ', এইকেইদিন এইকেইদিন আমাৰ ইয়াত পঁয়ত্ৰিশ ডিগ্ৰী দিয়ে আছে পুৰা।
হয় হয়, আৰু নাইনপুৰ চাইদৰ ৰাস্তাটোত। গৰমটো বেছি হয়।
হয় হয়। বাকী আপোনালোক পথাৰ- চথাৰ যোৱা নাই ঘৰৰ মানুহ?
ঘৰৰ মানুহ আমাৰ আধিলে দিয়ে পথাৰ যিহেতু অ' দেউৰী সকলক দিছে।
হয় হয়, মানে আপোনালোকৰ ঘৰৰ ওচৰত দেউৰী জনজাতিয় বাস কৰে ন?
অ', দেউৰী আৰু নেপালী।
নাপালী, অসমত অসমতটো তেনেকুৱা মানে আমাৰ অঞ্চলতো বহুতো তেনেকুৱা জনগোষ্ঠীৰ লোকে বাস কৰে বাৰু।
অ', হয়।
আপোনালোকৰ ওচৰত অকল মানে দেউৰী আৰু নেপালীয়েহে কৰে ন?
হয়।
অ', আমাৰ এইবিলাক অ' আমাৰ এইবিলাক অঞ্চলততো আজি এতিয়া বহুতো জনগোষ্ঠীৰ মানুহ মানে অহা যোৱা মানে বসতি বাছে। আপোনাৰ বড়ো তাৰপিছত আদিবাসী, দেউৰী মিচিং, এনেকুৱা ধৰণৰ এনেকুৱা ধৰণৰ মানে লোকে লোক আহে আৰু এতিয়া আছে মানে।
হয়। বাকী আপোনালোক পথাৰ-পথাৰতে যোৱা নাই নেকি?
আমাৰ এনেই আমাৰো পথাৰ এতিয়া যাবলৈ মানে ৰ'দ দি আছে যে পথাৰত পানী নাইকিয়া হয়। পানীৰ অভাৱ হৈ আছে, সেইবাবে পথাৰলৈ যোৱা নাই।
এইটো বৰষুণ দিলেহে মানে আমাৰ খেতি কৰিব পৰা হ'ব। অ', এতিয়া মানে আমি গা-গাঁৱলীয়া মানুহে বতৰৰ ওপৰত নিৰ্ভৰ কৰি থাকিব লগগীয়া হ'ব। বৰষুণ দিলেহে। বৰষুণৰ ফলত পানী হলেহে খেতি কৰিব পৰা হ'ব। মানে বৰ্তমান এতিয়া মানে অঞ্চল বিলাকত গছ গছনিৰ সংখ্যা খুব কমি গৈছে যে
হয়।
ই যেতিয়া গাঁৱৰ পৰা অলপ মানে পৰিৱৰ্তন হয় নগৰ চহৰ মানে অলপ উন্নত উন্নত যে সিমানে গছ গছনিবিলাক মানে অঞ্চলত হ্ৰাস পাইছেতো এই তাৰ ফলত মানে গছ গছনি কমি যোৱাৰ ফলত আপোনাৰ বৰষুণৰ পৰিমাণ কমি গৈছে তাৰ ফলত মানে কৃষক সম কৃষক সমাজে এতিয়া মানে বৰষুণৰ অভাৱত খেতি কৰি
গৰমত
হয় হয় মানে বৰষুণ নিদিয়াৰ ফলত আমাৰ পথাৰ বিলাকত পানীৰ অভাৱ হোৱাৰ ফলত মানে খেতি কৰিব পৰা হোৱা নাই
কালি বৰষুণ দিছিল ৰাতি
অ' ৰাতি বৰষুণ দিছিল এনেকে ৰাতি অলপ বৰষুণ দি দিনত ইমান উত্তাপ মাৰিলে মানে ইমান তাপ ৰ'দৰ তাপত পানীটো শুকাই যায় আৰু মাটি বপনে সময় লাগেটো বহুত কঠীয়া তোলাৰ পৰা আদি কৰি আপোনাৰ কঠীয়া তুলি মা এতিয়া ৰদ নাই অলপ সময় লাগে নহয় এই সেইবাবে অলপ মানে পানীৰ প্ৰয়োজন বেছি
আপোনালোকৰ হাল চাল বালে নে
হাল এবাৰ মানে বাই থৈছে অলপ আৰু অলপ বোৱা নাই
হালটো কিহেঁদি পাই মানে গৰু নে মেচিন
আমাক আমাক কঠীয়া পাৰিবলৈ যিটো মানে আগতীয়াকৈ মাতি ৰুবৰ বাবে যিটো কঠিয়া কঠীয়া সিচিবলৈ প্ৰথম আমাৰ গৰুৱে হাল বায় গৰুৱে হাল বায় কথা হৈছে কিন্তু পিছত মাটি ৰুবলৈ আমাৰ পাৱাৰ টিলাৰ আদি ব্যৱহাৰ কৰি মানে মাটি হাল বায় তাত তাৰ পিছত আৰু ৰোৱে মানহ মানুহে
হয়।
আপ আপোনালোকে মানে কেনেকুৱা ধৰণৰ খেতি কৰে অকল ধান খেতিয়ে নে বেলেগ মাহজাতীয় কিবা শস্যৰ খেতি কৰে
আমাৰ আমাৰ গাঁও মানুহ এজনে কৰে মাটি এটা আছে
হয়
আপোনাৰ সৰিয়হ খেতি কৰে
হয়।
আগতে আমিও কৰিছিলো সৰিয়হ খেতিটো
হয় হয়। আমাৰ ফালে আকৌ আপোনাৰ মাটিমাহ তাৰপিছত মগু মাহ সৰিয়হ এনেকুৱা কিছুমান মাহজাতীয় শস্যৰো খেতি কৰে বাৰু যিবিলাক মানে মানুহে যি যিসকল মানুহে প্ৰায় সেইখিনি খেতি কৰে নিজৰ ঘৰত খোৱাৰ উপৰিও সেই মাহ জাতীয় শচ্যবোৰ মানে বৱসায়িক ক্ষেত্ৰত ব্যৱহাৰ কৰে বানিজ্যিক ক্ষেত্ৰত মাজতে শচ্যখিন বেছি মানে টকা উপাৰ্জন কৰিব পাৰে। হেল্ল হেল্ল' হেল্ল হেল্ল হেল্ল